হয় কোৱা কোৱা কি কৰি আছা
এ যি গৰম পৰিছে সেইবাবে অকমান ৰাস্তা হাৱা খাবৰ বাবে খোজকাঢ়িবলে আহিছো। আ চাই আ চাই আপুনি কি কৰি তুমি কি কৰি আছা।
মই ঘৰৰ ওচৰতে মই আজি মানে শৰীৰটো ইমান স্বাস্থ্যটো ইমান ভাল নহয়- দিনত মানে এনেকৈ দৌৰপাঙলৈ গৈছিলোঁ আৰু ৰ'দ আপুনি জানেই নহয়। কি ৰ'দ সেই ভগৱান তাৰ পৰা আকৌ তাত- তলপ গৈ পেলাই মান কি'ল এনেকৈ গাহৰি চাহৰি লৈ গৈছিলোঁ। তাৰপৰা এই ভোলা যে ভোলা এইটো ভোলাটো এইটো পুৰিবলৈ দিলো গোটেই সোপা দেউৱাই পেলালে নহয় বিলাহী দিলে পিয়াঁজ দিলে সেইসোপ কিনো ভেহোকা বনালে সিহে জানিব। সৰু সোপাক খালো খাই ভৰ প ৰ'দত হৈ বোকা পানী খোপাত খচকি খচি ঘৰলৈ আহি আহিলো এতিয়া মই মাথাটো মানে মাথাটো মানে এক কুইণ্টেল দুই কুইণ্টেল মানৰ ওজনৰ নিচিনা লাগি আ ছে মাথাটো এনেকুৱাই বিষায় আছে মোৰ মাথাটো
আকৌ মোৰ আজি টোপনি ক্ষতিও হ'ল। সেইবাবে মোৰো অকমান তেনেধৰণৰ মাথা বিষ যেনেই লাগি আছে। আৰু অৱশ্যে শ্য ময়ো আপোনালোকক গৈছিলো আপুনি পাহৰিছে হপায়
অ হয় হয় হয় তোমাক পাহৰিয়ে গৈছিলো মই তোমাৰ কথা গম পোৱা নে আৰু মানে কি হ'ল কালি ৰাতি কথাটো কি হ'ল কালি ৰাতি মানে অলপ উম বিদ্যুৎ আছিলে বাও বিদ্যুৎৰ যিহেতু আমাৰ ঘৰত অভাৱ নাই। বিদ্যুৎ আমাৰ ঘৰত থাকেই চৌবিশ ঘণ্টাই কিন্তু মানে কি হল হয়তো উত্তৰ বতাহ বা তেনেকুৱা কিছুমান যান্ত্ৰিক ব্যৱস্থাৰ লগত মানে মই বেছি খাত খাব নোৱাৰোঁ আৰু মুকলি বতাহ খাবলৈ ৰা ৰাতি মাছ ৰাতি মানে দুই মান বজাত আমি এনেকে ৰাস্তালৈ ওলাই আহিলো মোৰ এনেকে ভাতৃহঁতৰ সৈতে তাৰপিছত তোমাৰ ঘৰ গৈ প্ৰায় মানে অলপ এনেকে সামাজিক মাধ্যমত অলপ কিছুমান এনেকে ধেমেলীয়া ভিডিঅ' কিছুমান চালো আৰু চাই পেলাই মানে সময়তটো কেতিয়া পাৰ হ'ল গমেই নাপালো তাৰ পাছত তোমাৰ চাৰিটামান বজাত শুবলৈ লৈছোঁ তাৰপাছত তোমাৰ ৰাতিপুৱা সাত টা বজাতে লগৰ এটা এনেকে যোগাযোগ কৰিলে মানে একদম মই শুবই নোৱাৰিলো তাৰ পিছত এতিয়া দিনটো টোপনি খটি ৰাতি স তাৰপিত দিনত সেয়া ৰ'দত এতিয়া মোৰ মাথাটো মানে গধো গধু লাগি আছে।
তাকে এতিয়া আমি যি কষ্ট কৰি গাৰ ঘাম মাটিত পেলাই আহ দিম কিন্তু কষ্ট কৰি মই ভাবিছিলো অকণমান সুন্দৰ ভাৱে দৌপাঙত গৈ এটা খানা কাম খিন তাৰ ফলাফল মই ইমান এটা ভাল নাপালো, কিয়নো জেগাখনো ইমান ভাল নাছিল। আৰু তাত আমি যাওঁতে দুজন মান ব্যক্তিয়ে আমাক মিছা কথা কলে যে আগফালে আৰু অকন যদি আপোনাৰ সোমাই যায় তেতিয়া জঝৰ্ণা পাব হয় জঝৰ্ণা পাব আৰু তাৰ লগতে সুন্দৰ পানী পাব। কিন্তু আমি গৈ পেলাই তাৰ এ এটা বস্তুও নাপালো পানী আপুনি দেখিছে এ এগাঁঠি মান হ'ব আৰু লেতেৰা বালি মই আৰু কোনো ঝৰ্ণাটো নেদেখিলো এটা ঝৰ্না দেখিছিলো তাকো অকণ মানি সেইটো ঝৰ্ণাৰ পৰা বালিহে পৰিছে বুলি মই ক'ব লাগিব। কিয়নো পানীৰ টোপালতকে বালি বেছি পৰিছিলে। তাৰোপৰি আমি যেতিয়া সেইয়া খাই বৈ আহিলো আৰু আমি আহি পেলাই যেতিয়া এখন হোটেল সোমাইছিলো সেই হোটেলখনত কিন্তু যিটো আমাক থগন দিলে সেইটো মই অতিকে দুখিত অ কিয়নো আমি ৰুটি খুজিছিলো আৰু ৰুটি খুজোতে তেওঁ কলে যে পঞ্চাশ টকা প্লেট কিন্তু আমি গৈ খোৱাৰ পিছত তেওঁ কৈ দিলে। আশী টকা কে প্লেট সেইটো কিন্তু মই অতিকে দুখিত
হয় হয় সেই ৰামঠগন টো মইও খাই থৈছো তো হয় কেইদিনমান আগত। সেইকেখনত টো বিপনীয়ে হ'ব বা দোকানেই হ'ব গৈছিলো। তাৰমানে সেনেকে শুনিলো। যে এনেকে ব্ৰইলাৰ মাংসৰ এনেকে থালি কিমান টকা আৰু তে ক‌ই পেলাই এনেক ৰুটি কৰি এনেকৈ মাংস পাব আপোনাৰ এখন মানে থালিত আমি পঞ্চাছ টকাকৈ ল'ম। তাৰ পিছত যেতিয়াই মানে খাই উঠি আহিছো পথিয়াৰ পিছত এনেকে পইচা দিব লৈছো তেতিয়া কৈ বোলে ভাইটি তুমি পঞ্চাশ টকা কিয় দিছা? মই বোলো কিমান টকা দিম আপুনি টো পঞ্চাশ টকা বুলি কৈছিল। তেতিয়া কৈছে যে আশী টকাহে, কাৰণ মাংসৰ যিটো বাতি সেইটোত পঞ্চাশ টকা আৰু তু তোমাৰ ৰুটি ৰুটিত হে ৰুটিত মানে ত্ৰিশ টকা। আৰু মাংস যিটো পঞ্চাশ টকীয়া বাতিত তাত অকল মাংস আছিলে তিনি পিচ তিনি তিনি টুকুৰ আৰু দুটুকুৰা মানে অকল মাংস আৰু এক টুকুৰা মানে অকল অকল হাড় খাবলৈ একোৱেই নাই। আৰু জোলৰ নামত মানে একোৱে নাছিলে।
তাৰ লগতে এটা কথা আমি যদি সেইটো কথা যদি আমি কোনোবা এটা তৰ্কা তৰ্কি কৰি দিলোহেঁতেন তেতিয়া আহ আমি তেনে ধৰণৰ ব্যক্তিও নহয় আমি সেইবাবে মনে মনে সেই প পইছাটো দি থৈ আহিলো আৰু যদি কোনো কাহানী আমি তৰ্কা তৰ্কি কৰিলোহেঁতেন তেতিয়া তাৰ তেওঁলোক যিহেতু স্থায়ী বাসিন্দা তেওঁলোকৰ যি আৰু কাশে পাশে যিবোৰ দোকান আছে, তেওঁলোকে আমাক ঘেৰা মাৰি ধৰিল হেতেন, সেইবাবেও আমি তেওঁলোকক একো নকলো চুপ চাপ পইচাটো দি থৈ আহিলো। কিন্তু তেওঁলোকে যাতে এনেধৰণে বলে নকৰে কিয়নো আমিও কষ্ট কৰি গাৰ ঘাম মাটিত পেলাই দিনত টেক্টৰ চলাই চলাই চলাই সি উপাৰ্জন কৰিছিলো। তেনেধৰণে পইচাটো অপব্যয় হলে দুখ লাগে। আৰু এটা আপুনি কথা হয় আৰু এটা কথা আপুনি চাব যি আমাৰ পেটুৱা কাইয়ে তেওঁৰ যি ডাঙৰ ভাত খি আমি এনেধৰণে তিনিওজন খোজকাঢ়িবলৈ গৈছিলোঁ, সেই দৌপাঙতে আৰু যি ভাত তেওঁৰ ভাতৃ আছিল তেওঁ এক মাইল মান দূৰত পৰা দৌৰি দৌৰি আহি মোক এক ভুকু পিঠিতে মাৰিলে। আৰু তাৰ ফলত মই অকমান পিঠিত দুখ পালো। কাইলৈ কোৰ কেনেকে মানে মই কছ ভাবি আছো।
হয় হয় আৰু আজিকালি মানে এনেকুৱাও উদভনদালি হৈছে বা এনেকুৱা মানে কূটনীতি স্বভাৱৰ ব্যক্তি কিছুমান আছে। এনেকুৱা মানে সময়ত এনেকুৱা কিছুমান কাৰ্য কৰি দিয়া হয়তো আপুনি কল্পনাও কৰিব নোৱাৰে। আজি লক্ষ্য কৰিব দৰপাঙত মানে আমি কেনেকুৱা এটা কাণ্ড হ'ল। কিছুমান মানে মোৰ যিহেতু চিনাকি বহুত আছে। জেগাত হয়তো আপুনিও জানে আৰু তাৰে কিছুমান মানে এনেকে হয় কেনেকোৱা কিছুমান মানে এনেকুৱা লগৰৰ মানে যুৱক বা ল'ৰা লগ পালো- আৰু তেখেতলোকৰ মানে এনেকুৱা অশ্লীল শব্দ মানে এনেকুৱা বেয়া অপ অপমানজনক বাক্য মুখৰ পৰা উলিয়াইছে চিঞৰ বাখৰ কৰি ‌আৰু মাদক দ্ৰব্য সেৱন কৰি মানে এ উট তাক মৰি আছে ত তাত মাৰিছে আক প্ৰহাৰ কৰিছে তাক প্ৰহাৰ কৰিছে আৰু মোৰ লগতো মানে এজনে এনেকৈ অলপ হেঁচা ঠেলা কৰিবলৈ আহিছিল আৰু মোক এনেকে এক গটা মাৰি দিলে আৰু মই এনেকে মাটিত বাগৰি পৰি দিলো। আৰু তাৰ ফলত মানে মোৰ এনেকে বাওঁ হাতটোৰ মানে কাণ্ডটো মানে অকমান বিষাই আছে আৰু এতিয়া মই অকণো লৰাব পৰা নাই তাৰপৰি মোৰ মাথা বি মানে স্বাস্থ্যৰ মোৰ একদম বহুতেই বেয়া হৈ আছে এই সময়ত।
হয় আৰু তেনে ধৰণৰ যি প্ৰাকৃতিকময় জেগা তেনেধৰণত এনেধৰণৰ মাদক দ্ৰব্য খাই বদনামি কৰাটো অকণো ভাল কথা নহয়। কিয়নো প্ৰকৃতিৰ অকণমান অ আ লেতেৰাও হয় আৰু তাত আপোনালোক আপুনি চাগে এটা কথা বস্তু লক্ষ্য কৰিলে যে এজন ব্যক্তি তেওঁৰ ঘৰৰ পৰা এখন চকী পাই লৈ আহিছে, আৰু দেখিছো যে তেওঁ সেই চকীখন আনি নদীৰ মাজত পাৰিছে আৰু তাৰে অকমান পিছত কিো আৰু এজন মানুহ আহি পিছত আন এজন মানুহ আহি পেলাই তেওঁৰ চুলি কেইডাল কাটিছে। নদীৰ মাজত বহি তেওঁ চুলি কাটিছে এইটো এটা বৰ বহুত সাংঘাতিক কথা আৰু তেনেধৰণৰ মই দেখিবলৈ এইবাৰ প্ৰথম পাইছো। পকিটিৰ প্ৰকৃতিৰ মনোমোহা ছবি চাই চাই তেওঁ নিজৰ চুলি কাটিছে আৰু সেইটো বাৰু আমি মানিবলগীয়া কথাই আৰু কিন্তু যি মাদক দ্ৰব্য খাই মানুহে বদনামি কৰে বা অপদ্ৰব্য যিবোৰ সামগ্ৰী নদীত পেলাই। সেইটো কিন্তু এটা বৰ ভাল কথা নহয়। তেনে ধৰণৰ জেগাত বহুত দূৰ-দূৰণিৰ পৰা মানুহ আহ পৰ্যটন কৰিবলৈ আহে। সেই বাবে
হয় হয় হয় যিহেতু আপুনি কলে বহুত আতৰ আতৰ পৰা বহুত মানুহে এনেকে। আহ কিছুমান ধৰক এনেকুৱা প্ৰাকৃতিক পৰি জেগা মানে পৰি পৰিবেশন কৰিবলৈ আহে বা চাবলৈ আহে। যিহেতু তেখেতলোকে দিনটোৰ ব্যস্ততাৰ মাজত অকণমান সময়ৰ কাৰণে হৈ চুটি পাই পায় বা নিজৰ কাৰণে অকণমান সময় উলিয়াই পেলাই আহে এনেকুৱা এটা প্ৰকৃতিৰ মাজত যিহেতু নিজক অকমান মানসিকভাৱে হওক বা শাৰীৰিক ভাবে হওক অকণ হওক মানে নিজকে শান্তি দিব পাৰে। কিন্তু মানে এনেকুৱা জেগাত কিছুমান অভ ন্দালি কৰিবলৈ জোনবিলাক ল'ৰা ধৰক বাপেকৰ মাক বাপেকৰ টকাত এনেকে উৰাই ফুৰিছে বা উৰি ফুৰিছে ফুৰিছে নি যেনে কম বয়সতে বাপেকক ক'ব যে মোক দেউতা এখন বাইক লাগে ল'ব লৈ পেলাই লৈ পেলাই হাত দেৰি চলাই ফুব ৰাস্তাত জঁপিয়াই ফুৰিব ৰাস্তাত এনেকুৱাকে যায় যেন সিহঁতে কৰবাত জুই নোমাবলৈ আহ হৈ গৈছে। আৰু গৈ পেলাই মাদক দ মাদক দ্ৰব্য হাতত লৈ লৈ তেনেকুৱা অৱস্থাত ডাঙৰ-সৰু চাবলৈ নাই। সৰু-ডাঙৰ চবৰে আগতে এনেকুৱা বেয়া শব্দ ব্যৱহাৰ কৰি চিঞৰ-বাখৰ কৰি য'তে ত'তে জাবৰ-জোথৰ পেলাই তেনেকুৱা প্ৰকৃতিক বস্তুবিলাক বিলাক মানে ধ্বংস কৰিবলৈ চায়। আৰু কিছুমানে খানা খাবলৈ গৈ মানে এনেকে জুই ধৰি যিবিলাক খানা মানে খাদ্য আহাৰ প্ৰস্তুত কৰি জুই কোৱা মানে নুমুৱাই থৈ নাহে। জুই সেই কাৰণে ইয়াৰ ফলত
এই সেইটোৰ লগত, তই কচম একোৱেই নহয়। হয়, আৰু তেনেধৰণৰ কামতো ভুলতো কৰিবই নালাগে। আৰু সকলোবোৰ ল'ৰাক মই এইটো বুলি নকওঁ। হয়। তেনেধৰণৰ বহুতো বিয়ৰ ল'ৰা আছে, যিবোৰ ল'ৰা অলপ মানৰ সাধাৰণ জ্ঞান আছে আপুনি আজি যি এ ল'ৰাবোৰ আছিলে তাৰে ভিতৰত এজন মই জনামতে তেওঁ বৰ ভাল ল'ৰা। তেওঁ এটা সঠিক কথা কৈছিলে ইয়াত এনেধৰণৰ অপ অভদ্ৰামি নকৰ বা এনেধৰণৰ উৎপাত নকৰ এই জাবৰ-জোথৰ বোৰ ইয়াত নেপেলা তেনেধৰণৰ ব্যক্তিও সেই আ গ্ৰুপটোত সোমাই। আছিল তেনে ধৰণৰ ব্যক্তি হব লাগে। আৰু যি আপুনি বন্দিৰ কথা কলে তেনেধৰণে জুই জ্বলাই থৈ অহাটো খুবেই বেয়া কথা তেনেধৰণৰ ফলত সেই যি ঘৰ তাৰ কাষতে এ মই এইবাৰ কথা কবলৈ নাপালো তই নিজে হয় নহয় ক একবাই নাপালো কত থাকিলে? কে